হেল্ল'!
অ', কি কৰি আছে?
এয়া এই ভাত খাই উঠি পেলাই অকমান বহিছোঁ।
ঔ, ভাত খালে?
খালোঁ, এই ৰাতিপুৱাই খোৱা যে দিনত খোৱা নহয়, ভোক লাগিছে চবৰে, পটাপট বনাই দিলোঁ আৰু।
অ', আমাৰও এই হ'ল দিয়া নাই। বনাই হ'ল দিয়া নাই।
অ'।
ভাত কেইটামান খাবলৈ দিলোঁ, নাখালে! ভাত তিনি খহা খালে, খাই লৈ
উম।
তাৰপৰা সে আমালে হ'ল, তাকে বহা নাই, বাঢ়িম আৰু। অকণমান ঠাণ্ডা হওঁক, নহ'লে ইমান গৰমে, গৰমে খাব নোৱাৰি যে।
অ', ময়ো ঔ ভাতকেইটা বাঢ়ি পেলাই থৈ দিছোঁ চেঁচা হ'বলে, তাৰপা তৰকাৰী হৈছে আৰু দিছোঁ।
অ'। ভাত কিহে?
ভাত হেৰি, মাটি দালি ঔ-টেঙা দি বনাই দিলোঁ।
অ'।
তাৰপিছত মাংস আনিছিলোঁ, মাংস বনালোঁ।
অ'।
তেনেকে।
ছোৱালীও সৈ ৰাতিপুৱাই খোৱা। দিনটো নাখায়, ৰাতিপুৱাও তাই ভাত খোৱা সেই মানে চেলেং পেটেং ইমান ভালকে নাখায় যে। ভাত দিলোঁ সেই দি টো খালে আৰু ভাত দুঘহা মান খালে, তাতে এৰিলে তাৰপিছত দিনটো একো নাখালেই, উম। হেৰি অলে নামঘৰলে যাওঁতে ৰুটি এটা খালে, সেয়াই। এতিয়া আৰু হেৰি ভোক লাগিছে বুলি কৈছে মই বুলো বনাই পেলাই ল'ৰাটোকে দিওঁ খাওঁক, ভোক লাগোতেই নাখালে নোৱাৰে নহয়।
অ', সেইটো হয় বাৰু উম, তাকেহে। উম, সেই ভাওনাৰ আখৰা কৰিছে?
কৰিছে অ',।
অ', এই ল'ৰা-ল'ৰা ছোৱালীহে, দিনতে পাতিব নেকি?
দিনতে পাতিব। নহ'লে, সৰু-সৰু ল'ৰা ছোৱালী ৰাতিলৈ শুই থাকিব নহয়। উম।
ল'ৰা-ছোৱালীৰ ভাওনা দিনতে পাতে যেতিয়া, দধি-মথনে হ'ব। অংকীয়া ভাওনাহে পাতিব এইবিলাকে। দুপৰীয়াকে পাতিলে এনেও, অংকীয়া নাটেই আগবঢ়ায়।
উম।
আমাৰো হে ভাত হেৰি কৰিলোঁ উম, ভাত হেৰি কৰিলো। এইটোকে দিনত ভেণ্ডি বিচাৰি আনিছিলো তাৰপা, ভেণ্ডিকে সেই টুকুৰা- টুকুৰি কৰি লৈ পেলাই ফ্ৰাই কৰিলো। তাৰপা এ ওচৰ বুবু এজনীয়ে কোমোৰা অকণ দিছিলেহি তাৰপা, কোমোৰাকণ শুকানকে ভাজিবলৈও মানে গোটেই কেইটাকে নাতে
উম।
তাৰ লগতে মচুমাহ কেইটামানো আলু দুটা তিনটামান দি পেলাই এই অকণমান জোলৰ নিচিনা কৰিছোঁ, আৰু সানি খাব পৰাকে
উম।
ভাত খোৱা কথা শুনিলো, ইটোয়েও নাখায় সিটোয়েও নাখাওঁ, নিমখ তেল অকন দিলো, পিয়য়াজ অকণ দিলো পিয়াঁজকণ নাখাওঁ বুলিয়ে ক'লে, তাৰপা সে নেমু অকণ কাজি নেমুঅকণ চেপি দিলোঁ অ', তেনেকে ভাত তিনি ঘহা খালে মানে।
উম।
আহিছে অ বেমাৰবোৰ। চবৰে হৈছে, ৰ'দ দি দি বৰষুণ দিছে যে তাতে।
সেইটোৱে সেইটো কাৰণেই হৈছে। আমাৰ কোমোৰাঅকণ আছিলে মই সেই মাংসতেই দিছোঁ। হেৰি উম উম মাংস মানে সেই ঘৰত পোহা আছিলে সেইটো, ল'ৰা এটা আহিলে আহি পেলাই বোলে হেৰি লবিনে বুলি সুধিলেহি। খবৰ দিয়ে বাৰু দে কাটিলে এইকনত চৱেই। থবিনে বুলি, ত বুলি দিবি লৈ আনিছিলোঁ।
অ আমাৰো সেই কোমোৰাকলি এটা অকণমানি দেখিছোঁ। পেলাইছে।
তাকে, কোমোৰা বুলি ক'লে হাঁহলেহে মনত পৰে। হাঁহে কোমোৰায়ে তাকে, হাঁহৰ লগত খাবলে কোমোৰাটো বুঢ়া হ'ব লাগে।
এ সেইটোৱে এতিয়া আকৌ সেই বুঢ়া নহয়গে নহয়। এই ওচৰ মানুহ এঘৰত সেই দুটা-তিনিটামান বুঢ়া হৈ আছে, সেইদিনা দেখিছিলোঁ মই সিহঁতৰঘৰলে গৈছিলো ববৌজনী পৰি পেলাই ভৰি ভাগিছি ছিলে খবৰ লবলে। এই মানু্হজনী কিনোহ'ল জানো ষ্টেপতে পৰিলে পাছফালে, পৰিলৈ পেলাই ভৰিটো ভাঙিলে।
উম।
তেহেতৰ মানুহঘৰৰ লেঠাই নুগুচে হৈছে, সেই অকণমানি ল'ৰাটো এবছৰ হৈ গৈছেহে অ। তাৰপা কিনো হেৰি অ গুটি-গুটিবোৰ উঠিছে। উঠি ছালখন তেনেই বেয়াকৈ পেলাইছে। ভা ইমান মেডিচিন লগাইছো, ইমান ডক্টৰক দেখুৱাইছোঁ, য'তে- ত'তে নি পেলাই নাই ভাল হোৱা নাই, গাঁৱলীয়া দৰৱ দিছে নাই ভাল হোৱা নাই। কিনো হ'ল জানো!
আমাৰ ছোৱালীও হৈ তেনেকুৱা হৈছিলে নহয়, এনেকে ভৰিত মানে এ প্ৰথমতে এই গুটি গুটি হৈছিলে।
অ।
হৈ পেলাই মানে তাৰপা সেই আঠাটো ওলাই ন, ওলাই পেলাই লাগি ইঠাই পা সিঠাই সিঠাই পা ইঠাই হৈ তেনেকে হওঁতে হওঁতে গোটেই অৱস্থা নাই মানে, প্ৰভে ট্ৰিটমেন্ট কৰি মলম-চলম লগাও নাই ভাল নহয়, মই মানে সদায় বেডশ্বিট ধোওঁ মানে আগদিনা তাইজে শুয়ে তাকে এইবোৰ লাগি থাকে ন বেডশ্বীটত, সদায় ধওঁ বেডশ্বিট। তাৰপিছতহে ধেৰ কৰিছিলো ভাল নহ'লে, কিন্তু লাষ্টতে আমাৰ তাতে মানুহ তাৰ পৰা ঔষদ দিলো
অ'।
গাঁৱলীয়া ঔষদ বাৰু দেই।
অ' তাকে সেই সেইজনে নাই দিয়া এতিয়া বেলেগ এজনে দিছে।
পা ধৰি আজিলৈকে ভগৱানে কৃপাত তাই নাই, কিন্তু ইমানেই মানে তাই হেৰি হৈছিলে মোৰ মানে মানুহৰ আগত এনেকে তাই ভৰি কেইটা দেখুৱাই পেলাই নিমবলৈও মানে লাজ লগা হৈছিলে। তেনেকুৱা গেলা ঘাঁহ মানে শুকুৱাই দিলে দেই, কিছু কিছুমান ক্ষেত্ৰত মানে এইবোৰ গাঁৱলীয়া ঔষধে বহুত ভাল কাম কৰে। মানুহ বিশ্বাসটো বহুত ডাঙৰ কথা। অ বিশ্বাসটো ডাঙৰ কথা। মই কিন্তু সেইটো পুৰা প্ৰমাণ পাইছো দেই।
অ অইন টো নহয় সেই লৰাটো হ'ল আজি ভালেমান দিন হ'ল। এ গাঁৱলিয়া ঔষধো লগাই আছে ভাল হোৱা নাই, শুকাই আকৌ হয় শুকাই আকৌ হয়। তাৰপৰা আকৌ মেডিকেলো গৈ আছে, তাৰ পৰা ডাক্তৰে ক'ব এলাৰ্জি এতিয়া মই তাকে কৈছো, অথনি সুধিছিলো আকৌ ক'বালৈ গৈছিলে হেনো কালি, মানে কৈছো ইমান যদি এলাৰ্জি হৈছে ভাল হোৱা নাই কিয়? লৰাটোৱে ইমান অশান্তি পায় অকল নিগূতি কান্দিয়ে থাকে, তেনেকে কান্দি থাকিলে মাকহঁতৰ কষ্ট হয় নহয়। কাৰো কোচলে নাযায় অকল লৰাটো মাঁক-
কেঁচুৱা টো একো কবলৈও বুজি নাপায় বাৰ মোৰ আমুকটোৱে হৈছে বুলি।
তাকে আৰু এই একদম এইবোৰ ফাটি ফাটি গৈছে তাৰ পৰা পূজপানীবোৰ ওলাইছে, ওলাই গোটেই গাই পায়ে লাগি আকৌ বেছিহে হৈছে তেনেকৈ। তাকে ইমান অকণমানি লৰাটোক বাৰু সেইবোৰ শাস্তি দিব লাগে নে ভগৱানে?
হয় এই তেনেকে অলপ হেৰি, মানে জোখে মাখে পৰিলে ভাল হৈ যাবগৈ। মই ছোৱালীও সেই ট্ৰিটমেণ্ট কৰ লগতে ভাল নহয় পিছত সেয়া জোখে মাখে পৰিলেই ভগৱানে কৰাত ভালো হৈ গ'ল নহয় ধুনীয়াকে।
সেইজনে বাৰু দৰব দিয়া নাই, এই বুবুহঁতেহে দৰব দিছিলে।
উম।
তাকে জানো কি হয় কি নহয়।
তাকে হে!
তাকে সেই সিদিনা মায়ে সিদিনা মায়ে তাকে কৈছে সেই চোৱাই চাবই লাগিছিলে কিবা দোষ থাকিবও পাৰে, ক'ব নোৱাৰি নহয়।
উম।
পাৰে দুখ থাকিবও পাৰে কিবা।
তাকেহে, শুনি আছো।
কিবা লাগে দেউতাক? অ', দেউতাক কিবা লাগে?
ঐ মহ যোৱা ধূপ জ্বলাই দিব কৈছে? এই খনো হুপ দিয়া নাই, হুপ দি দিব কৈছে।
অ', অ', শুব হলেই মানে?
উম, শুব-শুব মানে চকীতে বহি থাকিব, হেই অলপ টাইম তাৰপিছত শুব আৰু।
অ'।
টোপনি আহিলে, অ', ৰাতিপুৱাৰ পৰা গধূলিলে বহি থাকিলে অশান্তিও লাগেগে।
অ', হেৰি আকৌ চকু কেইটা নেদেখেও যে, সেইটো কাৰণে তেনেকুৱা মানুহ, বয়সস্থ মানুহবোৰৰ সেইবোৰ আছেই আৰু।
উম,
মানুহৰ চকুকেইটাহে বিশেষ, চকুকেইটাই যদি নেদেখে তেতিয়ানো কৰিব কিয়?
অ', সেইটোৱে।
ল'ৰাটো মাকৰ ঘৰলৈ গ'ল।
গ'ল সি স্কুল খুলিলেহে আহিব, পৰহি বাপেক আহিছিলে আহি পেলাই পাচলিও লৈ আহিছিলে, তাৰ পিছত চাইকেলখন লৈ গৈছে সি টিউশন গৈছে।
অ অ। কেনেকে নিলে সি বাপেকে বাইক লৈ অহা মানুহজনৰ চাইকেলখন?
তাৰ মাজতে বহুৱাই পেলাই লৈ গ'ল বাইকৰ।
অ অ।
ৰাতিপুৱা নটামান বজাতে আহিলে, অ কালি-কালি-কালি আহি নিছে।
অ। তাত টিউচন দিছে?
তাত টিউচন কৰিছে অ।
ল'ৰাটো পঢ়াত ভালেই নহয়?
পঢ়াত ভাল বাৰু দেই তাৰ পঢ়িলে পতকেই মনত ৰৈ দেই। এতিয়া যিমানখিনি পঢ়ে সি নিজে পঢ়ে টিউচন চিউ তেনেকে ইমান নকৰে এইবাৰহে কৰিছে।
আজিকালি আগৰ নিচিনা নহয় আকৌ আগৰ অজাতিৰ মানুহবিলাকে মানে সেই তেনেকুৱা মিচিং মানুহবিলাকে পঢ়া শুনাত ইমান গুৰুত্ব নিদিয়ে। কিন্তু আজিকালি বহুত গুৰুত্ত্ব দিয়ে আকৌ।
অ', বহুত গুৰুত্ব দিয়ে। এতিয়া এই ইংলিছ মিডিয়ামত মানে আমাৰ অসমীয়া ল'ৰা ছোৱালী কিজানি ইমান নোপোৱা কিন্তু সিহঁতৰ মানে বেছি পাবা।
অ', আগতে ইমান গুৰুত্বটো নিদিয়ে। কিন্তু আজি
পঢ়িলে পঢ়িবি নপঢ়িলে নাই। এতিয়া ই ল'ৰাটোৱে আমাৰ ঘৰত থৈ যে সি অকল তাত তাৰ অকল পঢ়াৰ কাৰণে। মানে সিহঁতৰ গলে ওচৰ ল'ৰা ছোৱালীবোৰ খেলিবলৈ আহে যে। তাৰ পিছত এতিয়া মানে মাক বাপেকে হা-হা মানাও কৰিব নোৱাৰে ন নাহিবি বুলি আমাৰ ঘৰত খেলিবলৈ ল-ল'ৰা ছোৱালী পঢ়িব লাগে বুলি। তাৰপৰা সেইটো কাৰণে বোলে নিজটোকে বোলে আতৰাও আওঁ। বাপেকে কৈছে। সেই বুলি তাৰ পৰা আনি ইয়াত থৈছেহি পঢ়াৰ কাৰণ।
অ', নহ'লে ভৱিষ্যটো অন্ধকাৰ হৈ যাব ন।
উম, আজিকালি গুৰুত্ব দিয়ে বহুত গুৰুত্ব দিয়ে।
আৰু আজিকালি এই পৃথিৱীত মানে শিক্ষা অবিহনে একোৱেই নাইয়েই।
উম, নাজানে তাকে মোৰ জীৱনতটো যি হ'ল হ'ল আৰু। সিহঁতৰটো ভাল হ'লে হ'ল।
অন্য শিক্ষা থাকক নাথাকক কিতাপৰ শিক্ষাতোটো লাগিবই আজিকালি।
উম, আজিকালি কিবা এটা কৰিবলৈ যোৱাৰ আগতে কিমান পঢ়া বুলিহে সোধে।
উম, পাৰ্চেণ্টেজ কিমান কিমান পঢ়া।
উম। আগতে মেট্ৰিক পাছ কৰাটোৱে বহুত ডাঙৰ কথা আছিলে। আজিকালি দেখোন ফাৰ্ষ্ট ডিভিজন পালেও তাৰ কিবা মূল্য নথকা নিচিনা নাই।
আজিকালি সেইবোৰ একো হেৰিয়ে নাই। দিনক দিনে সেইবোৰ সলনি হৈ হৈ
আজিকালি কম্পিটিচনৰ যুগহে কোনে কিমান আগবাঢ়িব পাৰিছে। আগতে সেই তোৰ মানে তেনেকুৱা একো কথা নাছিলে আৰু যায় যেনে তেনে। কাম কৰাটো বেছি গুৰুত্ব দিছিলে।
কম্পিটিশনৰ কাৰণে মানে পঢ়ে কিন্তু পাছলৈ পাহৰি যায়গে মানে কম্পিটিশনৰ কাৰণে পঢ়া নিচিনা হৈ যায় ন। সেইটো গুৰুটো দি ইমান নপঢ়ে ধৰি লওঁক এ কিবা উম। আগতে আৰু আজিকালি আগতে ইমান কিতাপো নাছিলে। আজিকালি এই এল পি স্কুলতে যিমান কিতাপ ল'ৰা ছোৱালী কেইটা দাঙিবই নোৱাৰে বেগ
নোৱাৰে আমাৰ ছোৱালীয়ে নিব নোৱাৰে ইমানখিনি। মানে মই তাইৰ বেগটো হেৰিয়ত টমটমত উঠি পেলাই মই বেগ দাঙি পেলাই লৈ গৈ পেলাই দিবগে লাগে মানে তাত।
উম।
ইমানে গধুৰ।
এ ইমাম গধুৰ।
এতিয়া বাৰু ৰুল কিছুমান উলিয়াই দিছে এনেকে শ্ৰেণী অনুসৰি কেই কেজি নিব লাগিব তেনেকে ৰোল দিছে।
অ'।
এতিয়া স্কুলে বন্ধ পৰিলে এতিয়া স্কুল খুলিলেহে গম পোৱা যাব।
ৰুটিন দি দিয়ে নহয় ৰুটিন নাই দিয়ে নে আজি কোনটো ক্লাছ কৰিব কোনটো ক্লাছ
নাই দিয়া মাজতে মাৰিলেও মানে কিবা বহী নিয়া নাছিলে কিতাপ গধুৰ কাৰণে মানে বহী গ'ল অলপমান ভিতৰা বহীবোৰ নাচায় কাৰণে তাৰপিছত কি হ নাই নিয়া বুলি মাৰিলে।
অ।
সেইদিনাখনৰ পৰা ধৰি আও চপ লৈ যায়।
তাকে হেৰি কৰি দিব লাগে এইটো কি কয় ছাবজেক্টটো ৰোল বনাই দি দিব লাগে ন হেৰি কৰি পেলাই। মানে আজি
অ তেনেকে দি দিব লাগে।
হেৰি দি দিব লাগে।
নিদিয়ে আৰু
উ দু তিনখন দি দিলে মানে হেৰি হয়। লছোৱালী খিনি সুবিধা হয় নহলে ইমান খিনি কিতাপ নিবও নোৱাৰে ন?
নোৱাৰে পানী বটলৰ পৰ্যন্ত গধুৰ হয় ন?
এই আমাৰ দিনতে ভাল আছিলে আৰু।
তাকে
আমিতো হায় চছেকেণ্ডৰী পঢ়ি থাকো ন তো মোৰ দূৰ হয় ন যাবলে মই তেতিয়া কি কৰো মই নিয়া কিতাপকেইখন লগৰজনীক কম আৰু তই এইকিখন কিতাপ নানিবি মই এইকিখন কিতাপ